কি কৰি আছা?
এয়া আছো এনেই। তুমি?
মইটো এনেই ৰাস্তাতে ৰখি আছো।
অহ', - বাকী চাহ-তাহ খালা?
চাহ নাই খোৱা নাই, ওলাই গৈছিলো এনেই অলপ লগৰকেই- তাৰ লগত আহিছো এতিয়া, উম।
মইও তোমাৰ মোৰ ষ্টলত আছিলো।
উম।
এতিয়া অলপ ঘৰত আহিছো অকণমান, কিবা এটা খাই যাম বুলি।
অ।
মই ষ্টাফটো থৈ আছো বাৰু তা'তে।
অহ।
উম, এনেই তোমাৰ খবৰ কেনেকুৱা?
অ মোৰ মতে ভালেই বাৰু। তোমাৰ?
অহ। মোৰো ঠিকে আছে বাৰু চলি আছে।
অহ। বাকী তুমি খালা নে নাই চাহ-তা?
মই খালো বাৰু অঁহ।
মোৰ হেৰি ফাৰ্ম এখন আছে, পুখুৰী এটা আছে আৰু।
অহ।
ব্ৰলাৰ ফাৰ্ম।
ফাৰ্ম মানে ব্ৰলাৰ ফাৰ্ম।
একদম তেনেকে চলাই আছো মানে পুখুৰীৰ ওপৰতে আছে।
অঁহ', সেইটো ভাল বাৰু দেই। এতিয়া তুমি এনেই- ফাৰ্ম টো তোমাৰ কোম্পনীৰ ফালৰ পৰা কৰিছা নে নিজে কে কৰিছা?
নাই, এতিয়া বৰ্তমান কোম্পানী ফালৰ পৰা কৰি আছো।
অঁহ', সেইটোৱেই। ষ্টাৰ্টিংটো কোম্পানীৰ ফালৰ পৰা কৰিলে ভাল বাৰু। ত' মানে কি হয় কোম্পনী ফাইলৰ পৰা কৰিলে তুমি মানে- টুটেলি বস্তু খিনি কোম্পানীৰ ফালৰ পৰা তোমাক দি দিয়া যায় না।
অহ।
আৰু তা'তে তোমাৰ কোম্পানীৰ ফালৰ পৰা কৰিলে মানে পতককে লছ হ'লেও মানে- তোমাৰ পইচা বেছি নাযায়। আৰু তা'তে শিকাইও দিয়ে ন তোমাক মানে কি কি- কৰিব লাগে, কেনেকে কৰিব লাগে এইবোৰ শিকাই দিয়ে যে। ত' এডভানটেজটো অলপ থাকে আৰু। এনেকে শিকি ল'লে ভাল আৰু পিছত নিজে পাৰ্চনেলকে কৰিব পাৰিবা।
উম, তাই মোৰ মেডচিন- টাইমত দিয়ে থাকে। কিন্ত বেজি-চেজি আৰু দৰপ, দানা-পানী দি থাকে। আৰু এতিয়া মোৰ ব্ৰইলাৰৰ যোনটো মানে হেৰি ওলাই গুৰটো ওলাই সেইটো। পুখুৰীত পৰি যায়, পুখুৰীত মাছে খাইছেও সেইটো মোৰ এক্সট্ৰা এতিয়া। হেৰি হৈ আছে দানা দিবলগীয়া হোৱা নাই। দানা পইচাটো বাচি আছে মাছখিনিও মানে সোনকালে ডাঙৰ হয়, সেইটো কৰিলে, সেইটো খাই কেনে। উম' তা'তে ভিটামিন পাই ন সিহঁতৰো। ব্ৰইলাৰ হেৰিটো ভিটামিন টো পাই যায় যে কিন্তু
অঁহ', -সেইটোৱে। উমঁ। মোৰো এনেকে মানে কোম্পনীৰ লগত অলপ কন্টেক কৰিছো বাৰু। আমি এনেকে- তিনিজন মিলি কেনে লৈছো, পোন্ধৰশ মান ব্ৰইলাৰ। ক বুলি ভাবিছো এনেই তোমাৰ এতিয়া ব্ৰইলাৰ টো থবৰ কাৰণে গঁৰাল চৰাল বনাই আছে বাৰু মানুহ লগাইছো বনাব
অঁ
মানে আমিও আমাৰ পুখুৰী আছে লগ তাৰ স তাৰে মানে পুখুৰীটোৰ ওপৰত এনেকে চাং টাইপৰ কে বনাইছো
অ
তাতে এতিয়া তোমাৰ মানে কমপ্লিট হোৱাগে নাই বাৰু হোৱা পিছত কোম্পেনীৰ ফালৰ পৰা হেৰি আহিব
উম
তাৰ আগত তোমাৰ এতিয়া মানে গাহৰিৰ অলপ বিজনেচ এটা চলাই আছিলো
অ
তোমাৰ মানে গাহৰি বিজনেচ মানে তোমাৰ ধৰি লোৱা আমাৰটো অসমীয়া মানুহে মানে গাঁৱত তোমাৰ গাহৰি পুহা এলাও নাই।
অ
ত' মানে এনেকে বড়ো সম্প্ৰদায়ৰ লগৰ এটা আছে ত' তাৰ লগত মানে এনেকে পাৰ্টনাৰশিপ কৰি কেনে আমি দুটাই মানে পূহিছো আছে তোমাৰ পঁচিশ ত্ৰিশটামান গাহৰি আছে সিয়ে চোৱা চিতা কৰে বাৰু
অ
তাৰ পিছত তোমাৰ এনে দানা পানী তাৰপা ঔষধ পাতি সেইটো দুটাই মিলাও
অকে
সি চোৱা চিতা কৰাটো এক্সট্ৰাকে কিবা এটা কাটে আৰু মোৰ পৰা
অ
এনে তোমাৰ এতিয়া আৰু ধৰি লোৱা দুই তিনি মাহৰ পিছত পাৰি যাম বাৰু বেচিব এই কেইটা
অ
সেইকেইটা বেছি কেনে ভাবিছোঁ মানে অলপ এইটোত ইনভেষ্ট কৰিম বুলি
উম মোৰো মানে কাপোৰৰ হেৰি এখন দোকান এখন আছো বাৰু মানে তাতে কাপোৰ মানে হেৰি পেইণ্ট কৰো মানে মেচিনেদি
অ অ প্ৰিণ্টেড
প্ৰিণ্টেড কৰোঁ আৰু মানে কাপোৰটো মানে আনি থাকোঁ ধৰ চাদা কাপোৰ আনো আনি কিনে প্ৰিণ্টেড কৰি কিনে তেতিয়া মানে বেচোতে তেতিয়া অলপ পইচাটো বেছি হয় লাভটো বেছি হয় তাতে
অ অ
এইটো এতিয়া ট্ৰন্দিংট চলি আছছে ন এতিয়া
এ সেইটো বিজনেচত মানে এটা বস্তু ভাল ধৰি লোৱা এতিয়া এইটো জেনেৰেশচনত মানে কোনটো টাইমত কোনে কেনেকুৱা কাপোৰ পিন্ধে এইটো আমি জানো ন এতিয়া ধৰি লোৱা তুমি বাহিৰৰ পৰা কিনিব গ'লে ধৰি লোৱা বুঢ়া মানুহ বোৰে বনায় ত সেই মানে সিহতৰ ইমান আইডিয়া নাথাকে যে কোনটো টাইমত কোনে কেনেকুৱা কাপোৰ পিন্ধে
উম আমি চিজ লৈ কিনে আমি হেৰি ষ্টিকা ষ্টিকা বিলাক পেঞ্চ বিলাক কৰি থাকো আৰু কোনোবাই যদি নিজৰ নিজা ফটো চটো লৈ আনে ত মানে তেতিয়া নিজে যদি ষ্টিকাৰ টো লৈ আনে তেতিয়া আমি বনাই দিও নে হেটো ত সেইটোত মানে বেছি ভাল পায় ন সেইতে
অ সেইটোৱে তুমি ধৰি লোৱা অলপ ব্ৰেণ্ডেড কাপোৰটো আনিলা ষ্টিকাৰ টো লগাই দিলে ধৰি লোৱা প্ৰিন্টেড কৰিলে অলপ তাত প্ৰাইচটো বেছিকে তুমি ধুনিয়াকে চেল কৰিব পাৰা।
উম আৰু তোমাৰ হেৰি অনলাইনতো ঘ এতিয়া ইনষ্টাগ্ৰামত মানে ভিডিঅ' চিডি দি থাকো কাপোৰবোৰৰ ত' তাৰ ফালৰ পৰাও মানে অলপ চেল হয় সেইফালৰ পৰাও কণ্টেক্ট কৰে ফেচবুকতো আছে চেনেল
উম উম। মোৰ এনে তোমাৰ পা পাৰ্ট টাইমকে এনেকে ষ্টল এটা আছে বাৰু ফাষ্ট
অ অ।
এতিয়া সেই তাতে আছিলো মানে মই গৈ কিন্তু সন্ধিয়া তোমাৰ আবেলি মানৰ পৰা খোলো আৰু।
অ'।
তোমাৰ গ'লো গৈ কেনে চব ঠিক ঠাক কৰিলো এতিয়া এজন ৰাখি লৈছো বাৰু মানুহক। অকলে অলপ দিগদাৰ হয় ন। ত' এতিয়া অকমান তাক চাব দি থৈ আহিছোঁ। মই অলপ ঘৰত আহিছিলোঁ।
অঁ।
তাকে আহি ভাবিলোঁ, কাৰিয়া এপটোতে কথা এটা পাতি লওঁ বুলি।
অ'।
উম, এনেইটো চলি আছে বাৰু ঠিকেই। এইটো তোমাৰ আবেলিমানত খোলোঁ। ধুনীয়াকে ৰাতি দহটা মানলৈকে হয়, শেষ হৈ যায় বাৰু যিমান খিনি আমি মানে ব নাই কৰি হেৰি কৰো। উম।
এনে কতো ফুৰিব কৰিব যোৱা নাই?
ফুৰিব গৈ আহিলো মাজতে।
গৈ আহিলা?
উম, আজি দশ দিনমান হৈছে চাগে আহিছিলোঁ। অৰুণাচলত গ'লোঁ, অৰুণাচলত গৈ পেলাই, চিধা মেঘালয় মাৰি দিলোঁ। মেঘালয়ৰ পৰা আকৌ ত্ৰিপুৰা গ'লোঁ। মানে একেবাৰে মানে পুৰা ঘূৰিলো আৰু, আহা মাহত যোৱা কথা আছে বাৰু।
অঁ অঁ।
আহা মাহত হেৰি, উম।
আমাৰ, তোমাৰ অহা মাহত গোৱা ট্ৰিপ এটা ওলাইছে, যদি যোৱা কন্টেক্ট কৰিবা পাৰ্চনেলকে। অঁ, মানে যোৱা যদি ধৰি লোৱা দুই তিনিজন লগৰ ওলাবা। অঁহ, মানে তোমাৰ আঁহ। ফ্লাইটত, ফ্লাইট বুক কৰিব লাগিব।
উম।
তোমাৰ ধৰ লোৱা গোৱাৰ ধুনীয়া ধুনীয়া জেগা আছে ন তাত। বিছ আছে, তোমাৰ হেৰি আছে। অঁ, তাতে তোমাৰ এইটো অলপ গৰমৰ ছিজন ন।
ইয়াত
উম, গোৱাটো বেষ্ট জেগা ঘূৰিব ফুৰিব। অঁ, সেই টোৱে আৰু তোমাৰ এইটো টাইমতে ধৰি লোৱা অলপ ইনজয়তো হ'ব। কাৰণ, তুমি যদি বিয়া চিয়া পাতা, সেইটো টাইমত আৰু তুমি ইনজয় কৰিব ইমান হেৰি নাপাবা। উম, সেইটোয়ে। তোমাৰ গোটেই ফেমিলি টেন চন আহি পৰিব। পইচাৰ, তোমাৰ এইবোৰ টেনচনবোৰ, বিজনেছৰ টেনচন আহি পৰিব।
এইবোৰ টেনচন নাথাকিলেও তোমাক নিজৰ ৱাইফে ক'ত যাব দিব আৰু।
অঁ, সেইটোৱে।
বেলেগ ছোৱালী চাবা, বেলেগে হেৰী কৰিবা বুলি তোমাক ৱাইফে যাবই নিদিব।
এতিয়া তুমি ধুনীয়াকৈ কমাই আছা, ধুনীয়াকে বিন্দাচ ঘূৰা ফুৰা এইটো টাইমে। উম।
এতিয়াই ঘূৰি ফুৰি কৰি লওঁ, এনজয় কৰি লওঁ নিজৰ লাইফটো।
আমিও বাৰু, এইটো মাহৰ ষ্টাৰ্টিঙতে গৈ আহিলোঁগে। টাৱাং, মানে তোমাৰ ধৰি লোৱা আমাৰ এজেঞ্চি এটা আছে, লগৰ এটাৰ।
উম।
ট্ৰিপ, ট্ৰিপ এজেঞ্চি টাইপৰ মানে, তোমাৰ ধৰি লোৱা, এনেকৈ কণ্টেক্ট কৰিব লাগে, অঁ। ট্ৰিপত লৈ যায় তোমাৰ কৈ কৈ দিব বাৰু, কেনেকুৱা কেনেকুৱা জেগা ফুৰাব, কি কি খুৱাব, চব মানে এৰেঞ্জ সিতে, কৰিব, তুমি মানে কেপিটেল টো তুলি পিনে সিহঁতক দি দিব লাগে, সেইটো বাজেটতে তোমাক মানে অল টটেল ঘূৰাই আনিব আৰু।
বাকী তুমি গোৱাত মানে, তোমাৰ মানে গাইডাৰ চাইডাৰ এনেকে কিবা হেৰি কৰিছা নে নাই? নাই কৰা, যদি মোৰ কন্টেকত আছে।
কৰা নাই কিন্তু আমাৰ মানে লগৰ এটা আছে সি মানে গোৱাতে থাকে। অ, সি মানে তাতে থাকে অহা মাহত সি আহিব। এ সিয়ে মানে আমাক কণ্টেক্ কৰি কেনে কলে যে এনে তেনেকে ঘূৰি পাৰিবি ত আমি মানে এনেকে ওলাইছো। কিন্তু সি আহিব, তাৰপিছত আহি কেনে ইয়াত অ ধৰি লোৱা এসপ্তাহ মান থাকিব ইয়াত।
উম
তাৰপিছত একেলগে আমিখিনি যাম।
অ
এ তুমি এবাৰ ধৰি লোৱা যাব পাৰিলেতো ঘূৰি অহাটো ইমান মুস্কিল নাই। উম তাতে ধুনীয়াকে তিকে ছেম আৰু, অ, তাৰে ৰুমত আমি এনেকে হেৰি কৰিম।
উম।
ই মানে কোম্পানী এটাত কাম কৰে তাত, প্ৰাইভেট কোম্পানী হয়। তাতে মানে তোমাৰ এই এইটো হেৰি টাইপৰ অলপ তোমাৰ, এই যে কম্পিউটাৰ ছফ্টৱেৰবোৰ আছে যে।
অ।
সেইবোৰত, সেইটো টাইপত মানে কিবা কাম কৰে তাত।
অ।
ত' তাৰে ৰুমত থাকিমগে এনেকে, দৰকাৰ হলে এক্সট্ৰা ৰুম-চুম লৈ লম বাৰু, পইচাতেটো মিলাই কৰি নিয়া হ, হব ন ইমান দূৰ জেগা যাম, তাত তেহত জেগা চেগা বোৰ সিটো জানে সি তাত ঘূৰি থাকে ত তাৰ লগত, তাতে অলপমান ঘূৰিম বুলি ভাবিছো সি মানে ছুটি ল'ব। দুই সপ্তাহ মানৰ এইটো কথা। এনেই আৰু?
বাকি চাহ তাহ খালা এতিয়া? চাহ তাহ খালা নে নাই?
চাহ তাহ খালো বাৰু।
উম, বাকী ঘৰত ভালেই?
উম ঘৰৰ ভালেই বাৰু অ,
উম,
অ, এতিয়া বতৰ কেনেকুৱা তাত?
বতৰ আগবেলা বাৰু ডাৱৰ ডাৱৰকে আছে, এতিয়া অলপ মানে ৰদ আবেলি সময়ত ৰদটো ওলাইছিল।
অ, আমাৰ ইয়াত পোৰা ৰ'দ। অ ইয়াত পোৰা ৰ'দ আমাৰ।
উম,
মানে গৰম, ইমান বেছি টাউন এৰিয়া ন?
অঁ।
সেইটো কাৰণে মানে তোমাৰ বহুত হেৰি হৈ আছে ইয়াত।
উম, এই টাউনত মানে আজিকালি কিবা থাকিব না ভাল নলগা হৈ গ'ল অঁ। গাঁৱৰ এৰিয়াটোত মানে অলপ শান্ত - সুস্থ ন' এতিয়া, ধুনীয়া লাগে গাঁৱত থাকি।
তাত ভাল অ, ইয়াত তোমাৰ এচি নহ'লে তুমি থাকিবই নোৱাৰিবা। মই এতিয়া অকমান সময়ৰ কাৰণে ওলাই গৈছিলোহে, অহ'।
এ কি ক'বা ইমান গৰম, মানে তাতো লাইতটো এনেও নাকাতে বাৰু, লাইট এনি টাইম থাকে, তেতিয়াও মানে বহুত গৰমে তাতে মানে কোম্পানীৰ কাম নহয় এচি চেচি ক'ত পাম আৰু।
অঁ' সেইটো হয়।
তাতে মানে ডিউটিত থাকোতেটো একো টেনশ্যন নাই এ চি তলত থাকো। যেতিয়া ৰুমত আহো- গৰমত থাকিব নোৱাৰো, সন্ধিয়া ওলাই যাওঁ, সন্ধিয়াও কি ওলাই যাবা পুৰা গাড়ীৰ মাত, ধূলি। একো শান্তি নালাগে মানে আৰু।
উম, সেইটোৱে, মই এনেই তোমাৰ কম্পিউটাৰত এনেকে হেৰি কৰি আছো বাৰু পাৰ্ট টাইম জব। টাইপৰা মানে তোমাৰ ছফ্টৱেৰ ওপৰত কাম কৰি আছো।
অহ।
এইটো ইন ৰিটচ বুলি আছে যে ৰিচ ইন বুলি।
অহ।
এই ৰিটচ ইনত মানে তোমাৰ তাতে হেৰি কৰো কম্পিউটাৰত।
অঁ।
তাৰপিছত আগবেলাতো তোমাৰ সেইখিনি কৰোঁতে যায়।
অঁ।
তাৰপিছত তোমাৰ দুপৰীয়া মান অকমান তোমাৰ সেই লগৰটোৰ ওচৰলৈ যোৱা হয় আৰু গাহৰিকেইটা হেৰি কৰিবৰ কাৰণে।
অঁ'।
তাৰপিছত অকনমান সময় ঘৰত। থাকি আকৌ তোমাৰ আবেলি সময়ত এইটো ষ্টলটো খুলি দিওঁগে দোকান ফাষ্টফুডৰ।
তাৰপিছ ঘৰত অলপ টাইম চাই কৰি মই গুচি আহো এতিয়া তোমাৰ ঘৰতে আছো বাৰু।
উমঁ'।
এতিয়া অকণ আহিছো মানে তোমাৰ ৰুমত মোৰ এ চি লগাই থৈছো ন।
উম।
ত' অকণ আহিহে শান্তি লাগিছে।
উমঁ' দিয়া হ'ব দিয়া তুমিও আৰাম কৰা আৰু তেনে।